শুনিছা নে? হয় ভালনে? আছোঁ, আছোঁ এনে।
ভালে, ভালে, ভালেই। হয়। মই এ অলপ এই ম'বাইলটো চাই পেলাই অলপ তাকে, কিবা, কিবা-কিবি অলপ মানে সি কি আছোঁ, তাকে চাই আছোঁ। এই তাকে মানে কি অহ, মানে এই কিতাপখন মানে আহি পোৱা নাই মানে সেইখন ত', ম'বাইলতে চাই আছোঁ মানে। তাকে ভাবিছোঁ আজিকালি অলপ ম অহ, আগ, এই আধুনিকতাৰ যুগত মানে তোমাৰ, পুথিৰ গুৰুত্ব কিমান? সেইটো, সেইটো ভাবি, সেইটোৱে মানে মই ভাবি থাকোঁ। তাৰ বিষয়ে অলপ কথা পাতোঁ নেকি?
হয় পাৰি। এইটো এটা মানে বহুতে ভাল বিষয় হয়, তুমি যিটো ধৰা আলোচনা কৰিম বুলি ভাবিছা, যেতু পুথি মানুহ জীৱনৰ অমূল্য সম্পদ হয়। পুথিয়ে জ্ঞান, অভিজ্ঞতা আৰু মূল্যবোধৰ ভঁৰাল হিচাপে কাম কৰে। আমি এইটো বিষয়ত মানে কথা পাতিব পাৰিলে বহুতে ভাল হয়।
হত, একেবাৰে ঠিকে, একেবাৰে ঠিক, তোমাৰ পুথিক মানুহৰ সৰ্বশ্ৰেষ্ঠ বন্ধু বুলিও কোৱা হয়।
হয়।
তোমাৰ এ অ', হয়। তোমাৰ এজন ভাল বন্ধুৱে যেনেকৈ আমাক সঠিক পথ দেখুৱায়। পুথিয়েও তেনেকৈ জীৱনত আগবঢ়াবলৈ, পথ প্ৰদৰ্শন কৰে।
হয়, একেবাৰে সঁচা কথা কৈছা তুমি।
উম।
বাৰু পুথি পঢ়াত মূল লাভ কি বুলি ভাবা তুমি?
আ, পুথি পঢ়িলে তোমাৰ অক, অ', জ্ঞান বৃদ্ধি পায়। তাৰোপৰি তোমাৰ চিন্তাশক্তি বিকশিত হয় আৰু তোমাৰ নতুন নতুন বিষয় বিষয়ে জানিবলৈ আমি সুযোগ পাওঁ। তুমিও একে ভাবানে?
হয় ম তুমি যিটো কৈছা ময়ো একে ভাবোঁ। যে পুথি পঢ়িলে আমাৰ জ্ঞানৰ বিকাশ হয়। আমি নতুন নতুন কথা শিকিবলৈ পাওঁ, ক'ত কি চলি আছে সেই বিষয়ে আমি জানিবলৈ পাওঁ। মানে, বিভিন্ন ধৰণৰ আমি অকল বৰ্তমানৰ কথা নহয়, আমি আমাৰ আহ, পৌৰাণিক আহ, কথাবোৰ জানিবলৈ পাওঁ আমাৰ গোটেই দেশখনৰ কথা, গোটেই ৰাজ্যৰ কথা, সকলোবোৰ মানে আমি জানিবলৈ পাওঁ। আৰু বিদ্যালয়- ম মহাবিদ্যালয় শিক্ষাৰ বাহিৰেও, বহু অ' জ্ঞান পুথিৰ পৰাই আমি লাভ কৰিব পাৰোঁ। নহয়নে?
নিশ্চয়, নিশ্চয়, তোমাৰ ইতিহাস, ইতিহাস কি ভাগত বা বিজ্ঞান বা সাহিত্য বা ভূগোল বা সংস্কৃতি আদি বহু বিষয়ে পুথিৰ জৰিয়তেই গভীৰভাৱে জানিব পাৰি।
হয়, একেবাৰে সঁচা কথা।
আচ্ছা, তুমি কি ভাবা যে পুথিয়ে আহ, কাক ভাষা বিকাশত কেনেদৰে সহায় কৰে?
মই ভাবোঁ যে ভাষা বিশেষত আটাইতকৈ মহত্বপূৰ্ণ, যিটো গুৰুত্বপূৰ্ণ দায়িত্ব সেইটো পুথিয়েই পালন কৰে। কাৰণ আ নিয়মিতভাৱে আমি যেতিয়া প কিতাপ পঢ়োঁ তেতিয়া শব্দ, আমাৰ যিখিনি শব্দ ভাণ্ডাৰ আছে, সেইখিনি বৃদ্ধি পায়। আৰু ভাষাৰ ব্যৱহাৰ উন্নত হয় আৰু লিখা পঢ়াৰ দক্ষতা বৃদ্ধি পায়। আমি যিমানেই কিতাপ পঢ়িম, আমাৰ জ্ঞান সিমানেই বৃদ্ধি পাব। আৰু আমাৰ যিখিনি শব্দৰ ভঁৰাল, সেই শব্দৰ ভঁৰাল সদায় আমাৰ বাঢ়ি যাই থাকিব, কেতিয়াও মানে কমি নাযায়, সদায় শব্দৰ ভঁৰাল নতুন নতুন শব্দ তাতে যোগ যোগ হ'ব, আমি নতুন আহ, ভাষাৰ বিষয়ে জানিবলৈ পাম, ভাষাৰ ব্যৱহাৰ কেনেদৰে কৰে? আহ, নতুন - নতুন সংস্কৃতিৰ বিষয়ে, নতুন - নতুন ভাষা আহ যিবিলাক বেলেগ বেলেগ ৰাজ্যত নতুন নতুন বেলেগ বেলেগ ভাষা ব্যৱহাৰ হয় সেই ভাষাৰ বিষয়ে আমি শিকিবলৈ যা পাৰোঁ। আৰু লিখা-পঢ়াৰ যিমানখিনি আমাৰ আহ দক্ষতা আছে বা লিখা-পঢ়ি আ লিখে পঢ়িবলৈ, লিখিবলৈ আমাক যিমানখিনি ভাষাৰ প্ৰয়োজন এ সকলোবোৰ আমি পুথিবোৰৰ আহ আহৰণ কৰোঁ, নহয় নে বাৰু?
হয়, হয়। আৰু তোমাৰ এইটো বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বহুত উপকাৰী। যিসকল ছাত্ৰ- ছাত্ৰীয়ে নিয়মিত পুথি পঢ়ে তেওঁলোকে সাধাৰণতে অধ্যয়নতো অধিক সফল হোৱা দেখা যায়।
হয়, এইটো একেবাৰে সঁচা কথা কৈছা। বাৰু সাহিত্যৰ পুথিবোৰে আমাৰ জীৱনত কি প্ৰভাৱ পেলাব পাৰে?
আহ, সাহিত্যই মানুহৰ মন-মানসিকতা সমৃদ্ধ কৰে তাৰোপৰি তোমাৰ গল্প, উপন্যাস, কবিতা এইবোৰ যিবোৰ আছে, এইবোৰে তোমাৰ কল্পনা শক্তি বৃদ্ধি কৰাৰ লগতে তোমাৰ মানৱীয় মূল্যৰ ওপৰত এইবোৰো জাগ্ৰত কৰে।
হয়, সঁচাকৈ মানে সাহিত্যই মানুহক অধিক সংবেদনশীল আৰু সৃষ্টিশীল কৰি তোলে, নহয়নে বাৰু?
ঠিক, ঠিক, সাহিত্য পঢ়িলে আমি বিভিন্ন চৰিত্ৰৰ জীৱন, সুখ-দুখ আৰু অভিজ্ঞতাৰ সৈতে পৰিচিত হওঁ। আৰু তুমি কি ভাবা, যে জীৱনীমূলক পুথিৰ গুৰুত্ব কি?
জীৱনীমূলক আহ পুথিৰ গুৰুত্ব বহুতেই বেছি। কাৰণ মহান ব্যক্তিসকলৰ জীৱনী পঢ়িলে তেওঁলোকৰ সংগ্ৰাম পৰিশ্ৰম আৰু সফলতা কাহিনী জানিব পাৰোঁ আমি। আৰু ইয়াৰ পৰা আমি আহ বহুখিনিয়ে অনুপ্ৰেৰণা ল ল'ব পাৰোঁ, আহ যেনে আ মহান ব্যক্তিসকল আঁহ ক'ব গ'লে মহাত্মা গান্ধী আৰু সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু এনেদৰে বহুত আৱিষ্কাৰক, যেনে থমাচ আলভা এডিশন আহ গেলিলিঅ গেলিলি এই সকলোবোৰ একো একোজন মহান ব্যক্তি হয়। তেওঁলোকৰ জীৱনী যেতিয়া আমি পঢ়ো তেতিয়া তেওঁলোকে কৰা সংগ্ৰাম খিনি তেওঁলোকে কৰা পৰিশ্ৰম খিনিৰ বিষয়ে আমি আহ ভালদৰে জানিব পাৰো। তেওঁলোকে এ জীৱনৰ যিখিনি অ কাম সেইবোৰ কেনেদৰে আৰম্ভণি কৰিছিল কেনেকে তেওঁলোকে সফলতা লাভ কৰিছিলে। এই সকলোবোৰ আমি মানে তেওঁলোকৰ জীৱনীৰ পৰাই জানিব পাৰো। সেইবাবে মই ভাবো যে জীৱনীমূলক পুথিটো বহুতেই আহ মানে হয় দৰকাৰী হয়। হয় এই ধৰণৰ পুথিয়ে জীৱনত লক্ষ্য নিৰ্ধাৰণ কৰাতো সহায় কৰে নহয়নে বাৰু?
হয় হয় আমি মহৎ লোকৰ জীৱনীসমূহ পৰিলে আমি তেওঁলোকৰ জীৱনৰ যিখিনি লক্ষ্য তেওঁলোকে যেনেদৰে লক্ষ্য লৈছিলে বা উদ্দেশ্য আছিলে সেইখিনিৰ দ্বাৰা আমি বহুত শিকিব পাৰো, আহ তেওঁলোকৰ জীৱনক অনু সৰণ কৰি আমি আমি নিজৰ জীৱনটো ঠিক কৰিব পাৰো।
হয় ঠিকে কৈছা।
আৰু তোমাৰ তাৰো তদুপৰিও তোমাৰ বহু সফল ব্যক্তিয়ে কৈছে যে পুথিয়ে তেওঁলোকৰ জীৱন সলনি কৰি দিছে।
হয় এইটো একেবাৰে সঁচা কথা কিন্তু।
অ কিন্তু এইটো কথা তোমাৰ যেনেদৰে আজিকালি হ'ল তোমাৰ প্ৰযুক্তিৰ যুগ তোমাৰ বৰ্তমান যুগটো হৈছে ডিজিটেল যুগ বুলি কোৱা হয় যিহেতু তুমি ভাবা নেকি যে আজিৰ এই ডিজিটেল যুগত মানে পুথিৰ প্ৰয়োজনীয়তা কবাত কমি গৈছে?
মই ভাবো যে অ আজিকালিৰ যুগটো যদিও বৰ্তমান মানে ডিজিটেল যুগ যে আ মানে এই ডিজিটেল যুগতো পুথিৰ প্ৰয়োজনীতা কমি গৈছে। কাৰণ ডিজিটেল মাধ্যম বৃদ্ধি পালে পুথিৰ মূল্য আজিও একে আছে। জ্ঞান অন্যতম নিৰ্ভৰযোগ্য উৎস উৎস হৈ পৰিছে পুথি। কাৰণ ডিজিটেলত যিমানখিনি তাতে মানুহে আ তথ্য পাতি হ দিয়ে সিমান খিনিয়ে আমি লাভ কৰিব পাৰো, কিন্তু কিন্তু পুথিৰ মাধ্যমেৰে আমি বিস্তৃতভাৱে বহুখিনিয়েই কথা আমি জানিব পাৰো। যিমানখিনি আমাক আহ জনাৰ বাবে প্ৰয়োজনীয় তাতকৈ আমি অধিক পুথিৰ পৰা আমি লাভ কৰিব পাৰো। আহ আৰু আজিকালিও মানে এনেকুৱা নহয় যে অকল ডিজিটেল মাধ্যমৰ জৰিয়তে আমি তথ্য সংগ্ৰহ কৰিব পাৰো। আজিকালি এনেকুৱা বহুত মানুহ আছে বা বহুত ছাত্ৰ-ছাত্ৰী বহুত শিক্ষক শিক্ষ শিক্ষ আছে যোনে মানে কিতাপ পঢ়ি ভাল পায়। কিতাপৰ মাধ্যমেৰে তথ্য সংগ্ৰহ কৰি ভাল পায়, হয়নে বাৰু?
হয় ঠিকে কৈছা তুমি আ-আচলতে কিতাপ পঢ়িলে বা পুথিখন পঢ়িলে প্ৰত্যক্ষ ভাৱে যদি আমি পঢ়োঁ মানে আমি সেইটো অ কিতাপখন ধৰি পেলাই যদি আমি পঢ়ো, এটা আমি হয়তো মই ভাবো আমি বেছি মনোযোগৰে পঢ়িব পাৰো।
তাৰে আমেজটোৱে বেলেগ।
হয় আৰু তোমাৰ ডিজিটেল মাধ্যমত ডিজিটেল মাধ্যমত আমি যদি জ্ঞান অৰ্জন কৰো আমাৰ নানা ধৰণৰ ডিষ্ট্ৰেকশচন থাকে তোমাৰ বিভিন্ন এপসমূহৰ পৰা নটিফিকেশচন বোৰ আহে মেছেজ আহে বা কেতিয়াবা আমাৰ ইউটিউব এপ ও পটককে খোলা যায় তাৰ পাছতে খোলা যায় ফেচবুক ফেচবুক এপটো খোলা যায় ত আমি আমি মানে আমি আমি মানে আমাৰ ধ্যান মানে একে জেগাত আমি লগা ৰাখিব নোৱাৰো। আমাৰ ধ্যান হয়তো ভটকি যায় আমাৰ ধ্যান হয়তো বেলেগ বেলেগ কামত লাগি যায়, আমাৰ বেলেগ বেলেগ এপ চলাওঁতে আমাৰ সময়বোৰ নষ্ট হয়। কিন্তু আমি যদি কি-কিতাপ বা পুথিখন পঢ়ো প্ৰত্যয়ক্ষভাৱে পঢ়ো, আমাৰ তাতে কোনো এনেকুৱা হা হেৰি নাথাকে তোমাৰ, এনেকুৱা কোনো দিছট্ৰেকচন নাথাকে যে, যোনে আহ যি, যি-যিবোৰ, আমি মানে হেৰি আ বেলেগ, আ বেলেগলৈ গুচি যায়, সেনেকুৱা একো নাথাকে, কিতাপখন পঢ়িলে আমি ডাইৰেক্ট কিতাপৰ পৰা ডাইৰেক্ট জ্ঞান আহ মানে আহৰণ কৰো পৰা আমি প্ৰত্যক্ষ ভাৱে কিতাপ, কিন্তু যদি ডিজিটেল মাধ্যমটো চলাও, তাতে নানা ধৰণৰ ডিষ্ট্ৰিকচনসমূহে আমাৰ মানে ধ্যান বোৰ হেৰি কৰাই দিয়ে মানে, ধ্যান ভটকাই দিয়ে ত' মানে সেইটো এটা বহুত ডাঙৰ হেৰি মানে। আৰু তোমাৰ সৰুতে মোৰ মনত আছে আমি, আমি যেতিয়াই নতুন নতুন অধ্যয়ালৈ ন-নতুন আহ নতুন কক্ষালৈ উন্নীত হওঁ, তেতিয়া আমাৰ নতুন কিতাপবোৰ আহে, নতুন কিতাপবোৰ পঢ়াৰ আমেজে বহুত বেলেগ আছিলে।
হয় এইটো একেবাৰে সঁচা কথা কৈছা তুমি।
হয় মানে, সেই সেই কেইখন কিতাপথক কিতাপখন মানে ধৰি পঢ়াত, পঢ়িলে যোনটো মানে আনন্দ, যোনটো তাৰ আমেজ সেইটো মই ভাবোঁ আমি মোবাইল বা লেপটপত আজি, আজিৰ ডিজি টেল যুগত, এই ডিজিটেল মাধ্যমসমূহত পঢ়িলে আমি সেইটো আমেজ নাপাওঁ।
হয় সেইটোৱে, একেবাৰে সঁচা কথা কৈছা তুমি। সেইটো মানে তুমি যিমানখিনি কথা ক'লা, সেইটো মই নিজৰ লগতো মই ভাবোঁ যে এইটো সঁচা কথা।
হয় আৰু তুমি কি ভাব আছে, পুথি পঢ়াৰ অভ্যাস কেনেকৈ গঢ়ি গঢ়ি তুলিব পাৰি।
অ' মই ভাবোঁ যে প্ৰতিদিনে কিছু সময় পঢ়াৰ আহ পঢ়াৰ বাবে নিৰ্ধাৰণ কৰিব লাগে। আৰম্ভণিতে নিজৰ পচন্দৰ বিষয় বস্তু কিছুমান আহ- বিষয়ৰ মানে পুথি কিছুমান বাছি ল'ব লাগে আহ' যাৰ ফলত মানে আগ্ৰহ বৃদ্ধি পায়। কাৰণ প্ৰথমতে যিটো বস্তুত আমাৰ নিজৰ পচন্দৰ নহয় সেই প-পচন্দ নোহোৱা বস্তুটো পঢ়িলে, সেই পচন্দ নোহোৱা বস্তু টোৰ বিষয় কিছুমান পঢ়িলে তাতে অ' তাৰ জৰিয়তে মানে আমাৰ পুঠি পঢ়া আগ্ৰহটো কমি যায়। সেইবাবে মই ভাবোঁ যে প্ৰথমে আ' আমি যি যিবোৰ পুথি পঢ়িবলৈ আৰম্ভণি কৰোঁ সেইবোৰ নিজৰ পচন্দৰ হোৱাতটো অতিকে প্ৰয়োজনীয়।
হয়, হয় ঠিক কথা কৈছা তুমি আৰু এনে শি, তুমি ভাবা নে যদি শিশু বয়সৰ পৰাই আমি পুথি পঢ়াৰ অ' উদ্ধাৱ গঢ়ি তোলা উচিত।
হয়, মই এইটো নিশ্চয় ভাবোঁ যে শিশু বয়সৰ পৰাই পুথি পঁৰা বা গঢ়ি তোলাটো উচিত কাৰণ শৈশৱতে গঢ়ি উঠা আহ' পঢ়াৰো অভ্যাসে জীৱন জুৰি উপকাৰ কৰে। আৰু শৈশৱতে যদি আমি এই অভ্যাসটো ভালদৰে গঢ়ি তুলিব পাৰোঁ, আহ' তেতিয়া আমাৰ আমি ডাঙৰ হোৱাৰ লগে এই অভয়াসটো আমাৰ বহুতে কাম দিয়ে, মানে বহুখিনিয়ে সহায় কৰে এই অভ্যাসটোৱে আমাক।
হয়।
হয় বাৰু পুঠিয়ে কেৱল জ্ঞানে দিয়ে নে?
অ' পুথিয়ে অ' কেৱল জ্ঞানী নহয়, তোমাৰ জ্ঞানী দিয়ে বুলি ক'ব নোৱাৰো। কাৰণ তাৰোপৰি পুথিয়ে মনোৰঞ্জন দিয়ে, মানসিক চাপ হ্ৰাস কৰে আৰু ইতিবাচক চিন্তা আদিবোৰ গঢ়ি তোলে।
হয়, এইটোও সঁচা কথা।
আৰু তুমি ভাবা নিজে পুথি পঢ়াৰ দ্বাৰা আ ব্যয়ক্তিত্ব বিকাশ বুলিও আমাৰ বিকাশ হয় মানে এনেকে তুমি ভাবানে?
হয় নিশ্চয়। কাৰণ আহ' পুথিয়ে আত্মবিশ্বাস বৃদ্ধি কৰে, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা উন্নত কৰে। আৰু জীৱনক অধিক অৰ্থপূৰ্ণ কৰি তোলে। অ মই ভাবো যে পুথি পঢ়াৰ দ্বাৰা মানুহ এজনৰ ব্যয়ক্তিত্ব বিকাশ হয়। বাৰো পুথিৰ এটাৰ মূল গুৰুত্ব তুমি কি বুলি ভাবা?
অ পুথিৰ মূল গুৰুত্ব বুলি কবলৈ গ'লে অ- পুথি মূল গুৰুত্ব বুলি কবলে পুথিয়ে আহ এজন অ' সচেতন নাগৰিকক গঢ়ি তোলাত সহায় কৰে সমাজত। আ শিক্ষা হয় শিক্ষিত আৰু সচেতন সমাজ গঢ়াত পিঠিৰ ভূমিকা অপৰিহীম তোমাৰ পুথিয়ে পুঠিয়ে মানুহক আহ দায়িত্বশীল নাগৰিক হিচাপে কৰি তোলে হয় আমি যিবোৰ হয় আমি স। সমাজত চলিবলে আমি কি কেনেদৰে চলিব লাগিব আমি যিবোৰ কথা শিকিব লাগিব যিবোৰ ভাল কথা কিব নাগিব সেইবোৰ সকলোৱে পুঠিয়েই শিকায় আমাক।
হয় এইটো একেবাৰে সঁচা কথা খুব সুন্দৰকৈ তুমি বুজাই দিলা দেই। মোৰ বহুত ভাল লাগিলে যে তোমাৰ লগত এই বিষয়টোৰ ওপৰত আলোচনা কৰি।
মোৰো বহুত ভাল লাগিলে আৰু ঠিক আছে বাৰু অ' বেলেগ এদিন আৰু আ ঠিক আছে আজি বেলেগ এদিন আৰু বেলেগ কথাত আলোচনা কৰিম এনেক ঠিকে আছে ধন্যবাদ।